হেল্ল'
কি কৰিছা?
মই এইয়া কামত গৈ পেলাই এয়া বহিছো। ছয়
অ।
গা ধুৱায়ে নাই কি কৰিছা?
মই এয়া এনেই বহি আছো আৰু কিনো কৰিবা
কাম বন কৰিলা,
কাম- বন নাই কৰা কাম বন মানে কৰিমহে বতৰটো পৰা সেই কাম বন কৰিবলৈ দেখোন মনে যোৱা নাই, ইমান এলাহ এলাহ লাগিছে কেলে জানো আজি পায় দিনটো
উম ফুৰিবলে গৈছা নাই?
ফুৰিবলে যাম বুলি ভাবি আছো, তাৰপা তাকে এতিয়ালৈকে যোৱা নাই, বতৰটো ঠিক ঠাক হৈ লওক বতৰটো কথাও দেই ফুৰিবলৈ যোৱাতো মানে বতৰটো কথা ক'ব আৰু
আহ সেইটো হয় বাৰু হায়ও মই এতিয়া এই এনে বহি আছো আৰু ৰাতিপুৱা চাৰে চাৰিটা মানতে সেই ফিল্ডলৈ গলো।
অ
ফিল্ডৰ পৰা আহিমেলি চাৰে ছটা মানত, ছাৰে ছটা মানত পালোহি, তাৰ পিছতে ঘৰ কাম বন কৰিলো, আৰু অহাৰ পিছত এইকেইদিন প্ৰথম এইকেইদিন ষ্টাৰ্ট কৰিছোহে যে যাবলৈ
অহ
গোটেই গা-চা বিষ
অ গা বিলাক বহুত বিষাইও সেইটোয়ে বৰ
বহুত বিষাই অহ, আৰু এতিয়া গৈছোঁ হে যে বহুত দিনৰ মূৰত আহ
পিছলে ঠিক হৈ যাব দুই, হেৰি মানে দুদিনমান বিষাব তাৰ পিছলে তোমাৰ ইমান হেৰি নহয়, আৰু একজাষ্ট হৈ মানে হৈ গলে আ হেৰি নাই আৰু
উম পিছৰে ইমান বেছি নিবিষাই সেই এইকেদিনত প্ৰথম যে সেইকাৰণে বিষাইছে অ,
অ সেইটো কথা আকৌ
আৰু ভৰি মাংস বোৰ ইমান বেছি আহ
খোৱা বোৱা
খোৱা বোৱা নাই কৰা বনাই থৈছেহে
অ কিহে বনাইছে?
দালি বনালে, তাৰপিছতে ঢেঁকীয়া ভাজি নেকি আলুগুটি ঢেকীয়া।
অ অ চ কলেজ
কলেজ যাম, ইণ্টাৰ্ণশ্বিপ হৈ আছে আমাৰ,
অ এক্সাম কেতিয়া পৰা আছে?
এক্সাম হৈ গ'ল।
সম্পূৰ্ণ গল?
উম
অ অ
তোমালোকৰ ভাত কিহে
আমাৰ ভাত কি হয় আমাৰ ভাত মাছ আছে তাৰপিছত কালি মাংস অকন আছিলে মাংসক সেইলোক ৰাতিফুৱালে থৈ দিছা আৰু তমাৰ অ কৰি খাব লাগিব তাৰপা আকৌ কিবা কিবি ভাজি চাজি ভাজি মেছিয়া এইবিলাক পিটিকা চিটিক সে আজে পাজে
মাহত ঠিকেই আছে
ঠিকে আছে ঠিকেও আছে তোমালোকৰ ঠিকে আছে অ বাকি ত জুলাই মাহটো কোৱা পিকনিক চিকনিক কি হ'ব এতিয়া
এ জুলাইত আৰু পথাৰ আমি আমি আমাৰ পথাৰহে আৰু
তোমোকৰ চদি লিব সেইটো কাৰেল তোমালোকৰ পথা ভাবিছিলো নহয় আমি ভাবিছিলো জুলাইত বোলো খানা এাকে খামগে বোলো তাকে ভাবি আছো কোন চচাতে খামগৈ কিবা যে খাইছিলো ভাল লাগিছিলে ন সিবা ভাল লাগিছিল কিবা আকৌ কিব এনেকে কিবা এটা কৰো তাকে বতৰ দেখোন ধৰিবই নোৱাৰি আগবেলা যদি ৰ'দ দিয়ে পিছবেলা বৰষুণ দিয়ে আকৌ পিছবেলা যদি ৰ'দ দিয়ে আকবেলা ব
উম বতৰ এনেকে উম বতৰে নিদেই বা একো বস্তু কাম শান্তিত কৰি
তে হে অ বতৰটো ইমান মানে কেলে জানো এইবাৰ ইমান বেলেগকে বৰষুণ
এইবাৰ কালি যে ঢেকুজা মাৰিলে বহুত মানুহে বহুত বস্তু বেয়া হ'ল আকৌ খালি কাৰেণ্টৰ বস্তু বহুত বেয়া হৈছে
এই যিকিটা ঢেৰকনি মাৰিছে আৰু মানহ হয় খাব আৰু
গমেই নাপাওঁ
বত
কলেজ কলেজ গ'ল আকৌ
অ কলে সতি কথা হ কালি মই এই বহি আছিলো কবাৰ যিকেইটা ঢেৰেকনী বিজুলী মাৰিলে গৈ পেলাই একেবাৰে ইন মানে উম
আমাৰ কলেজৰ ফালে ডাঙকে বৰষুণ সুন দিছে কিন্তু ঢেৰকনী সেৰেকণি মৰা গম পোৱা নাই।
অঁ, নাজানো কিন্তু সেই কেনেকুৱা ডাঙৰ ধেৰেকনী বা। এতিয়া তোমালোকৰ সেইফালে বতৰটো কেনেকুৱা
আমাৰ এইফালে ৰ'দো নাই বৰষুণো নাই।
অঁ আৰু আমাৰফালে ৰ'দ অকণ অকণ দিছে, তাকে আকৌ নেজানো আৰু বতৰ সেহে ৰ'দ দি পেলাই সে
বতৰ আজিকালি ঠাইতে- ঠাইতে ভাল, ঠাইতে বেয়া।
তাকে হে অ', বতৰতো কিনো হ'ব পাই মই একো ভাবিয়ে পোৱা নাই অ', বতৰটোৰ কাৰনে কলৈকো যাবও নোৱাৰা হৈছো, মেলিবও নোৱাৰা হৈছো।
উম।
খানা এটা খামগে বুলি ভাবি আছো, একজাম চেগজাম বিলাক শেষ হক। তুমিও কিবা কিবি কৰি আছিলা নহয় ন।
মই কিবা কিবি মানে, কি কিবা কিবি কৰি আছো নু।
না কিবা একজামৰ কিবা কিবি হেৰি কৰা নাই
ইণ্টাৰ্ণশ্বিপ কৰি আছো অঁ, পোন ত্ৰিশ তাৰিখে খতম হ'ব।
পঢ়ে, নতুন হেৰিয় এতিয়া ষ্টুডেন্ট বিলাক আহিছে, সিহঁতেও কিবা কিবি কাম চাম
অঁ, সেইবোৰ এতিয়া উম সেইবোৰ আগষ্টলৈকে এতিয়া বন্ধ হৈ থাকিব। পোন্ধৰ আগষ্টৰ পিছত এবাৰহে ভালকে একজাম ক্লাছ হ'ব।
অ', অ', বিহু মাইলা নাই।
আহ, বিহু মাৰিলো, তাৰ পিছত আধাতে গুচি আহিলো আকৌ কেম্প আছিলে কেম্পলৈ গ'লো।
অ, বিহু মাৰিলা, খানা?
খানা চানা নাই অ, এইবোৰ বহুত কাহিনী পিছত ক'ম কেতিয়াবা।
অঁ। তাকেহে আৰু। বিহু কিন্তু এবাৰ বিহু মাৰি ভাল লাগিলে দেই, হুঁচৰিও মাৰিলো, ৰাতিও মাৰো, দিনতো মাৰো, আকৌ আবেলিও মাৰো। অ, আকৌ গাঁৱৰেই।
অঁ, গাঁৱৰ এ, গাঁৱৰ লগত মাৰি বেলেগ ফিলো সেইটো।
অঁ, প্ৰথমতে ৰাতি দিনত মাৰিলো তোমাৰ এনেকে আমি মানে গোটেইখিনি মিলি পেলাই, ল'ৰা ছোৱালী বা লগৰবোৰ চব মিলি পেলাই, তাৰপিছত আবেলি সময়ত মাৰিলো আকৌ আমাৰ ঘৰ হেৰিয় এই দাদা কেইজনমান আছিলে, সিহঁতৰ লগত মাৰিলো, তাৰপা ৰাতি আকৌ সেই বোৱাৰী পাৰ্টি তাৰপা তাতকৈ ৰাতি একেবাৰে আমাৰ ছোৱালী সন্থাও, তাৰপিছত মাৰি মেলি খানা চাৰিটা পাঁচটা মান হ'ল, খানা খাই মেলি আৰু এয়া আৰু, এতিয়া আৰু
এ, এনেকে বহুত দেৰি এনেকে বহুত ঘূৰি ফুৰাৰ পিছত ঘপককে ঘৰত সোমাই গ'লে মনত বেয়া লাগি যায় ন।
বহুত বেয়া লাগে বহুত বেয়া লাগে মানে উম, মনতটো নবহেই। মনতো বঢ়াবলে বহুত দিগ ক হয়। উম। বাকি ঘৰত ভাল।
অন ভালাও।
আহ। মাহতে কি কৰিছে?
মা জানো কেনবা গল হ'ব পায়। ডটা আছে। কামৰা যাব ওলাইছে।
অ, খেতি বাতি
হ, খেতি বাতি কঠিয় পাইছে আৰু।
অ। তবি কঠয়া পাইচা। বতৰ বতৰে কঠিয়া পাৰিলো বতৰ যিহে বৰষুণ দিয়ে কঠিয়া বিলাক কি হব ভগৱানে জানে
অ ইমান খুণা খুণা মোনাকে বৰষুণ দিলে বতৰ
আও বতৰ সেয়া সে হয় আ গৰু চৰু বিলাকো মানুহ বিলাকে হেৰি নকয় ভালকে এৰিছেৰি নিদিয়ে আকৌ হাঁহ চাঁ বিলাকো এৰি দিয়ে গোটেই কঠিয় কৰি দিছে কৈছ নহয় ৰামা
উম খাই ভাল পায় আৰু এদিন মুখ লগা পিছত আৰু খাই থাকিব
উ হেল্ল'
আ
অ হেৰি গোটেই হাঁহে কঠিয়া শেষ কৰি দিছে
অ এদিন মুখ লগাৰ পিছত এদিন মোক লগাৰ পিছত তাৰপিছত হেই এ কৰি দিও আৰু
অঁ
এদিন মুখ লগাৰ পিছত মানে সেনে খাই কিবলেই বিচাৰি থাকিব
এই অৱস্থা নাই আমাৰ সেই কঠিয়া খিনি হেৰি কৰিলেগৈ এ গোটেই হাঁহ বিলাক এই হাঁহে গোটেই অৱস্থা বেয়া কৰি পেলে কঠিয়া গোটেই কি কঠিয়া এ খনৰ ক জানে অ ভাল ভাল ভাল হ'লেই হয় আৰু মানে সেইটোয়ে আৰু তাকেহে এই অৱস্থা ক মানে কৈছো নহয় দেখিলে বেয়া লাগি যাব গৌ ইমান মানে বেয়া কৰি পেলালে কিনো এ ভগৱানহে জানে আৰু
তাকে ইমান কিবা ম মৌচমু টাইপৰ কিবা খাবলৈ মন গৈছে নহয় মো
আহ মোৰ প্ৰায় পিজ্জা খাবলৈ মন গৈছে কি জানা
মই পিজ্জা আজিলে খাই পোৱা নাই দে
খাই চাবা বহুত টেষ্টি লাগে মানে এইটো খাব নাপায়ো নহয় ধৰাচোন কিন্তু খাই মানে ভাল লাগে কিবা এটা ভাল লাগে খাই পেলাই অঁ এবাৰ খাইছিলো ভালে লাগিলে খাই পেলাই সেই তেতিয়া কেতিয়াবা খাবলৈ আকৌ মনে গৈ থাকে
মই খায়েই পোৱা নাই
তাকেহে খাবা খাবা খাব লাগে পিজ্জা চিজা খাই ভাল লাগে
উম কেতিয়াবা খাব লাগে কিন্তু আমি ইমান পইচাঁ নাই যে আমাৰ এ পইচা পাতি নাইওঁ কতনো সেইবোৰ বস্তু খাবলৈ হয়
ত কি কথা এইবিলাক কেতিয়াবা খাব লাগে আৰু
খাবতো লাগে কিন্তু নাথাকিলে নাই একো পইচাঁ নাই পইচাঁ পইচাঁ চুইচাঁ কলে যাম এঘাৰটাত যাম এঘাৰটা
বাৰটাত যাব হে আছে ন নে হবহে নে কি
অঁ
ইণ্টাৰণশ্বিপ হৈ আছে নে নে হ'বহে নে কি
হৈ আছে আজি আজি সতৈ তিনিদিন হ'ব
অঁ তুমি কিবা কিবি কৈছানে
ইণ্টাৰ্ণশ্বিপত মানে আমাৰ কাটিংহে শিকাইছে
অঁ কাটিং শিকাই ছে
উম
অ বৈ চাগে ভালো লাগে ন
উম ভাল লাগে মানে চব এসোপা যে সেইকাৰণে ভাল নালাগে
উম ভাল নালাগে
কেইটামান কেইটামান মানুহক শিকা পলাই থে ইণ্টাৰচ বহে এতিয়া এসোপা যে নচলেই বা
কোনে শিকিছে শিকিছে নি শিকিছে নিশিকিছে চে আৰু
সেই তেনেকুৱা
উম ঠিক আছে তেতিয়া লগ পাম দিয়া তেতিয়া উম আহিবা কেতিয়াবা এইফালে
বাৰু যাম মই।
ঠিক আছে।